হেল্ল'
আহ
অ কি কৰিছা েল আহ কি কৰিছ
মতে এনেই আছো
আহঁ
এনেই আছো তুমি কি কৰিছা
এেই আছোঁ
অ স্কুলৰ পৰা আহিলা
আহিলো উঠনি আহিলো অকন খুলো এতিয়া কামবোৰ কৰো আৰু উম কাম হ'ল
আহ কাম হ'ল তাই কোৱা নাই
খুলে উঠি লৈ দুইজনীয়ে হ'লোঁ তাই নুশোৱেন সমাই নহ'লে গালি দি দি দি দি খোৱালোঁ উঠি চেহে
আহ
ই ইমান বতাহ ধুমু হা স্কুলৰ পৰা
অ কি বতাহ নাই
অঁ একে বহুত বতাহ ধুমুহা আমাৰ স্কুলৰ হয়াত একে বতাহ ধুমুহা হেৰি ৰাস্তাত আহোঁ দে আধা ৰাস্তাৰে একে হেৰিত দপদপ কে পৰিলে গাড়ী চলাব পৰা নাই হে সকাৰণে আজি অকণ আশা দেৰি হৈছে আকৌ দহজাৰ সি কি কি মাৰি দিয়াৰ পিছত কিবা এটা গেছ নিচিনা হৈ যায় যে একৈ ঘামি ঘামি যায় দেখাও নাপায় এতিয়া শিৰিখনো খুলিব নোৱাৰে গোটেই বৰষুণ পৰে লাহে লাহে আহি থাকোঁতে আহি থাকোঁতে আকৌ ৰখিবও লগা হৈছে ষ্টুডেণ্টবিলাকৰ ঘৰৰ সন্মুখে সন্মুখে মাক ঘৰত ওলাই আহালে আহ খুৰাহতে কি কৈছে হেল্ল' হেল্ল' আহ খুৰা কি কৈছে বোলো হেল্ল' শুনিছানে খুৰাহতে কি কৰি আছে বোলো
এনে বহি আছে মায় ওলাই গ'ল
অ আমাৰ ওলাই গৈছে আমাৰ চাইকেল লৈছে আকৌ চেলৈ ওলাই যায় পাম হ'ল জানো চাইকেল খনৰ
চাইকেল ল তাই ক'ত যায় এতিয়া
নাজানো আৰু এনেই ৰাস্তাতে বহুত দিন চলোৱা নাই যে চলোৱা এডোখতে
অঁ আমাৰ শংকৰদেৱ স্কুলত যে হেৰি ব্যায়াম শিকাই আছে
ব্যায়াম শিকাই আছে কেতিয়া কেতিয়াপা শিকাই আছে কেতিয়াবা ব্যায়াম শিকাই আছে বোলো তোমাৰ মাতটো আপডাউন কৰি আছে মানে ভালকে অহা নাই অ জানো এতিয়া কি হৈছে আকৌ তোমাৰ নেটৱৰ্ক জানো এতিয়া কি হৈছে তোমাৰ নেটৱৰ্ক সেটৱৰ্ক নাই পোৱা হেনে কিহে মোৰ তোমাৰ মাতটোৱেই অহা নাই। মাজে মাজে অহা যোৱা কৰি আছে কেৱল হেৰিবিলাকৰ নেটৱৰ্কবিলাকো প্ৰব্লেম হৈছে নুশুনেই কথা ভালকে
বহুত প্ৰব্লেমো নেটৱৰ্কৰ আজিকালি
অ সেইটোহে
অ বিশেষকে ভদা ফোনটো মানে
অঁ ভডা ফোনটো সেইকাৰণে ভডা ফোন অ'
আৰু কেতিয়াবা একে কাটিয়েই দিয়ে নহয়
উম
সেইটোয়ে প্ৰব্লেম হয়
চাহ তাহ খালা জানো?
চাহ খালো
উম
কাই দিছো উম
অঁ ঢেৰ পাত সৰে পাতকে খাৰী খাৰী কথা পাতি আছোঁ তোমালোকৰ সেই ঘৰৰ কাম হ'ল হেল্ল' অ কম ইিস্তি লগালা মানে এয়া বতাহ ধুমুহাৰ আগতে ঘৰৰ কাম হোৱা হ'ল হ'ল কাৰণেহে বাচিলা, নহ'লে এইকেইটা দিন ঘৰৰ কাম কৰা থকা হয় ঘটি লাগিলে হয় উম অ এতিয়া ভাল হ'ল আৰু সেইদিনাখন দেখি গৈছো সোমাবহে নহ'ল কিন্তু আহ আহিছিলে আকৌ গুচিয়ে গলগে হেল্ল' মাততে বৰ দিগদাৰ দি আছেও মই একেবাৰে তোমাৰ মাতটোো শুনাই নাই আহ অ অ উম আহঁ অ অ তোমালোকৰ সেই ওচৰ খুৰাজনে ভাল পাইছে আৰু ন অ' উম ভাত কিহৰ লগত খালা আহঁ অ অ আমাৰ আজি আম কেইটামান আনিছে বৰ ধুনীয়া, ভাতৰ লগত কাটি দিছে মই ভাতৰ লগত বোলো আম খাই ভাল নাপাওঁ। এই মই ভাল নাপাওঁ মিঠা হেৰি টেঙা মানে হেৰিয়ে কাটি দিছো মানুহজনে কাটি দিছে
অ
মানে তেজ কৰি চাব দিছে বৰ ধুনীয়া মিঠা বুলি
অঁ আম খোৱাতটো ভাল বাৰু।
অ স্কুলৰ পৰা আহি ভৰি হাত ধুব যোৱালৈ নিজে কাটি দিছে।
উম
কাটি পেলাই
অ নহয় বজাৰৰ পৰা কিনা বিলাকটো মেডিচিন দিয়ে ন ঘৰৰ যে, সেই
ওচৰহে অ খুৰী এজনীয়ে দিছে বৰ ধুনীয়া আম কেইটাকে বিৰাট ধুনীয়া
উম ঘ
বৰষুণৰ বতৰত এসোবা চুবও নালাগে কেঞ্জুলিকা এডাল লাগি আছিলে হাততে লাগিলে। অ ভণ্টিহঁতে ফোন কৰিছেনে নাই? আহ হেল্ল' হা হা এইটো দেউবাৰে অঁ যাব মোৰ অকল যাবই লাজ লাগিব নহয় ম যাব ল'ব লাজ লগা হ'ল যাওঁ নে নাযাওঁ এতিয়া। উম যাইতো ভালেই লাগে এতিয়া নামে চামে আমাৰ মাহঁতৰ ঘৰটো সেয়া নামত মাতিলে পৰীক্ষাও আছিলে বাৰু তেওঁ গ'লো হয় তথাপি এতিয়া যাব নাপালোঁ হেৰি লাজ লাগিলে, আৰু ক'তোৱে ওলোৱা নাই গেটলৈকে নোলাওঁ মই। আহা অ কি কৰি আছা
ঠিকে আছে দে এনেই ৰাস্তাতে ৰখি আছিলো
অ হেৰি এই ইহঁতে বোলো ফোন চোন কৰিছে নে নাই।
কৰিছে কৰিছে।
ভাল আৰু সিহঁতৰ। ফুন চোন কৰি আছে আৰু।
অ কৰি আছে।
অ ইহঁতৰ ভাল?
উম চবৰে ভাল, উম ভাল
অঁ ইয়াৰ বেমাৰ হৈ আছিলে বোলে ভাল পালে আৰু?
অ ভাল পাইছে।
পোৱালী বোৰৰ বেমাৰ হ'লেই একে বেমাৰৰ চিজন আহিছে। দেওবাৰ চিন্তাই হোৱা হৈছে।
ভয় লাগেও। বেমাৰ বুলি ক'লে ভয় লাগে দেখোন।
অ
অকণমানহে দেখা তাৰপিছতে পতককৈ যে বেছি হৈ
বেছি হৈ যায় উম তাতে সিহঁতে, ঔষধো যদি ভালকৈ খালে হয়, তেতিয়া সোনকালে ভাল হ'ল হয়। ঔষধ খাব নিবিচাৰে যে সেইটো কাৰণে বেছি হেৰি হয়। উ'ম। সেয়া কি কৰিবা আৰু পোৱালি বেমাৰ চাই থাকিবলৈও মন নাযায় আকৌ কিমান ডক্তৰৰ ওচৰলৈকে নি থাকিবি আৰু মানুহৰ চকুত লগা হৈ যায়গৈ ইমান হেৰি ইমান হেৰি তেনেকৈ দিয়া হ'ব দিয়া কাম বনবোৰ কৰি লওঁ, অ', অ', দিয়া হ'ব দিয়া, অ দিয়া দিয়া হ'ব দিয়া।